অ কিবা হৈ আছে এপটো, দুপৰীয়া এনেকুৱা হৈছে। অঁ কি কৈ আছিলো? তোমাৰ ফেভৰেট মুভি কি এনেই?
মোৰ ফেভ মই মুভি নাচাও মই ইমান এটা মানে ভাল নালাগে।
নালাগে নেকি?
নাই, তুমি চোৱা?
অ ময়ো নাচাওঁ এনে কিবা নতুন কিবা আহিলে যেনেকুৱা কিবা একদম বেছি ফেমাচ হৈ গ'ল কেতিয়াবা যিটো হয় মানে এইটোৱে চাওঁ এনেই ইমান ইণ্টাৰেষ্ট নাই।
অঁ অঁ অঁ। বাকী আহ অহ আ হেৰি ৱেব চিৰিজ চোৱা নে? ৱেব ছিৰিজ, শৰ্ট মুভি, অ ড্ৰামা
অ কে ড্ৰামা এই কে ড্ৰামা কোনে চাই!
কে ড্ৰামা কোৱা নাই অ, শৰ্ট ড্ৰামা নাই নাই শৰ্ট ড্ৰামা বোৰ দিয়ে যে বা আ ৱেব চিৰিজ বোৰ দিয়ে যে।
চিৰিজ কেইটা ন অঁ চাওঁ কেতিয়াবা। চাছপেনচ থাকে ভাল লাগে এইবিলাক চাব চাই কিনে।
হা হা মোৰ অ মভি কলে চবত কে মানে অ ফেভৰেত নহয় হা মই মই মুভি ইমান নাচাও আই এম নট এ মুভি লভাৰ বাত ষ্টীল অ চাৰ্লি তো চাইছা ন যোনটো ডগৰ হয় লাষ্টত ডগটো মৰি যায় যে চেভেন চেভেন চেভেন চাৰ্লি যে
উম এইটো
সেইটো ভাল সেইটো ভাল লাগিছিল দেখাত, লাষ্টতো বহুত ইমচনেল টাইপ হৈ যায়। কুকুৰটো মৰি যায় সেইটো বস্তু সেইটো ভাল লাগিছিল চাই কিনে।
অ সেইটো হয়, এই চাইছো লো এই তেতিয়া বাকি আৰু কি কম?
ভাবা আৰু কি কবা তোমাৰ ডাইলগটো মোৰ মনতে হৈ গ'ল, এইটোও ঠিক চামথিং
এইটো হয়।
এইটোৱেটো হৈয়ে
মই এনে ইমান কথা নাপাতো না এইটো কাৰণে মানে, অ হ
আচ্ছা একো নাই সবে যদি এক্সট্ৰাৱাৰ্ড হয় ইনট্ৰাৱাৰ্ডটো কোনো নাথাকিব।
অ মানে মেছেজ কৰো ঠিক আছে মেছেজৰ পোৰা কথা পাতি পোৰা। এই ফোন চোন কৰিলে মোকতো একদম ভয়ে লাগে কি কম ন কি কম।
নাৰ্ভাচ হৈ যোৱা মানে?
যোৱা
আচ্ছা।
বাকী অ তোমাৰ তুমি কোনটো কলেজৰ পৰা পাছৱাউট হ'লা?
মই?
অহ।
হেল্ল' হেল্ল।
অ' কোৱা।
ব
হেল্ল'।
হেল্ল' হেল হেল্ল'।
অ' হেল্ল'।
অ', শুনা পাই শুনা পাইছা?
অ' শুনা পাইছো কোৱা?
এ কোৱা?
উম।
কি সুধিছিলা কি কৈছিলা?
কোনটো কলেজৰ পৰা পাছ আউট হৈছা সেইটো।
কোনটো কলেজৰ পৰা মই প্ৰজোতিষৰ পৰা হয় বাট ইচটিল এতিয়ালৈকে পাছ আউট হোৱা নাই। যদি বেগ চেগ লাগি যায় সেইটো মই নাজানো বাৰু ভগৱান জান্তা হে।
এ এতিয়াতো নহয় আৰু। এনেতো এতিয়া পুৰা চিৰিয়েল মোৰটো আঞ্চলিক আছিল নাৰেংগীত।
অ', অ' অ' অ' অ' নাৰেংগি আঞ্চলিক।
এই এএটোত ফোন কৰিলে ন বহুত প্ৰব্লেম দি থাকে।
অ', নেটৱৰ্ক ইছ্যু দিয়ে কেতিয়াবা।
উম।
অ'।
বাকি এনে
বাকী আৰু কি কৈছিলা কি সুধিছিলা? নাই নাই নাই। টিউশচন নকৰো মানে মানে মোৰ পেচেনচ নাই মানে ইমপেচেনচ মানুহ।
স্তূদেন্ট আহিলে মাৰি চাৰি দিবা ন।
অ', মই মোৰ মই মানে এ যদি মানে বেছি বদমাচি কৈ থাকে, মই মানে মাৰি মাৰা খাই যায় মানে মাৰি দিওঁ মই সেই বহুত বেয়া মোৰ হেবিটো সেইকাৰণ মই নাই ইটছ বেটাৰ কি মই নকৰো তাতে ভাল। তুমি কৰা নে নাই? তুমি কৰা নে নাই?
কি?
টিউশন।
নাই মই ক'ত টিউশচন মই মোৰ ভন্টিয়ীয়ে কৰে টিউশচন মই কামত থাকো কত হব?
অ'।
সেইটোয়ে আৰু ক'লো আৰু যাকে চাও চব ছোৱালীকেইটা টিউশ্যনৰ কথা।
মই মানে মোৰ পেচেন্ঞ্চ নাই মই মই মানে নোৱাৰো মানে বেছি মানে চাউন বা বেছি মানে চিঞৰিব মই নহয় মাথা বিষাই থাকে। মই সেইকাৰণে
সেহতক টো হেণ্ডেল কৰা আৰু
সেইটোৱে।
উম, এতিয়া তুমি কোৱা।
এতিয়াতো মই নকওঁ তুমিয়ে কব লাগিব মই বহুত কৈছো বাপ ৰে। মইয়ে কৈ থাকো।
কোৱা, তুমি কোৱা মই শুনিম মই অলপ অলপ ক'ম।
তুমি অলপ অলপ কবা মই বহুত বহুত কৈ থাকিম নেকি? ত' তুমি কোৱা মই একো নকওঁ। আৎচ্ছা ঠিক আছে, ঠিক আছে। এ ঠিক আছে হ'ব, এতিয়া তুমি কোৱা, ডিচএডভানটেজটো কোৱা তেতিয়াটো কোৱা নাছিলা এতিয়া কোৱা।
কোনটো?
দিচএডভটেজছ অফ টাইম অ দিছএডভান্স দি দি দিছএডভাণ্টেজ আছি- লে চাগে ইয়েচ, কোৱা' অ অ অ কোৱা এতিয়া কোৱা।
দশটা পাঁচটা কলে বহুত।
এ হি ঠিক আছে কোৱা, অকে ডিন কোৱা। হাঁ'
পায়েন্ট তুমি তোমাৰ-
ফাৰ্ষ্ট পইণ্ট মই!
এ নহয় একজাম- পুল দিলোঁ আৰু মানে যে কলো হব মানে। চবেই মানে, আমি- কাম টাইমত কামটো কৰি ল'ব লাগে। নহ'লে- পিছত গৈ তাৰপিছত বাঢ়ি থাকে সেটোৱে।
হাঁ'
এক নম্বৰ পইণ্ট, চেকেণ্ড-
অকে, হেঁ হেঁ অকে।
অঁ' চেকেণ্ড হব- তুমি যিটো, এনেই নৰ্মেলি যিটো টাইমত উঠা- তাতকে যদি জল্দি উঠিবা তেতিয়া আৰু তুমাৰ এক্সট্ৰা টাইমটো থাকিব সেইটো টাইমত তুমি কিবা-
হাঁ হাঁ হাঁ হাঁ হাঁ হাঁ আৰে সেইটোতো- সেইটোতো এডভানটেজত গ'ল।
অ' এ ডিচএডভানটেজ। উল্টা কৰি দিয়া, তুমি যদি দেৰিকে উঠিবা তোমাৰ কামটো আৰু- চৰ্ট টাইম হৈ যাব তুমি কামটো আৰু নহব। তেতিয়া তোমাৰ জল্দি জল্দি লাগি যাব, সেইটোয়ে আৰু যেনেকুৱা- তুমি কেতিয়াবা দেৰিকে উঠিলা, এতিয়া তুমি পোৰা ফ্ৰস্তেড হৈ যোৱা এই এনেকুৱা আজি এইটো- কেনেকুৱা টাইমত কেনেকুৱা হ'ব আৰু এইটো মানে।
এঁহে হুম'
এ তাৰপিছত থাৰ্ড নম্বৰ কি কম!
কোৱা।
আৰু থাৰ্ড তুমি কাক বা কেতিয়াবা ক'লা মই এনেকুৱা টাইমত- হেল্লৌ' তুমি কাক বা কেতিয়া- তোমাৰ ফ্ৰেণ্ডে নাহক কিবা ক'লা, তুমি ইয়াতে ৰখি থাকা মই আহি আছো। এনেকুৱা কিবা, তাৰপিছত সিও ৰখি আছে।
হুওম'
তুমি ক'লা, তুমি মানে এটা টাইম লিমিট দিছা দহ মিনিট বা পোন্ধৰ মিনিট ৰখা মই আহি আছোঁ।
তাৰপিছত তুমি নাহিলা নাহিলা, তাৰতো টাইমৰ ভেলু আছে ন। সেইটো হয়, সেইটো কাৰণে তাৰো এইপিনে- তোমাৰতো দেৰি হ'ব, তাৰপিছত- যাক ক'বা তাৰো দেৰি হব ন তাৰো কিবা বেলেগ প্লেন আছিল কিবা সেইটো কাৰণ কি হ'ল ফৰ্থ নম্বৰ পইণ্ট অ
গুড গুড
থেংক ইউ থেংক ইউ ই ফৰ্থ নম্বৰ পইণ্ট কি ক আ
কি কম কি কম কি কম
তুমি জানা তুমি জানা তুমি জানা
অ আৰু আৰু স্কুলৰ যৰি কি অ
অ কোৱা
আৰু স্কুলত যদি কিবা স্কুলত যদি কিবা টেষ্ট লৈ থাকে ন আমাৰ
উম
আগতে আমাক কৈ দিয়ে এনেকুৱা ইদিনা টেষ্ট আছে বা চেটাৰডে টেষ্ট আছে বা ফ্ৰাইডে যি হওক ডেটটো কৈ দিল তুমি তাৰপিছ পিছত ভাবিলে এই ইমান দিন আছে তাৰ পিছত পিছত গৈ কৰিম তাৰ পিছত এনেকুৱা কৰি কৰি তাৰপিছত তুমিও এইপিনে পাহৰি গ'লা টাইমটোও গুচি গ'ল ন
উম উম
তাৰপিছত এইটোয়ে আৰু অ হৈ গ'ল বত পইণ্ট বহুত হল
অকে অকে ভাল ভাল গুড গুড গুড
উম তাকে তাকে
আৰু এতিয়া
এনেকুৱা এটা এটা টপিক লৈ কথা পাতিলে হব
হা আৰু তুমি ইনষ্টাটো ইউজ কৰা ইনষ্টা এফ বি থ্ৰি
অ
টুইটাৰ ইউজ কৰা ন
অ এইটো এটা চাবি
ৰিলৰ্চ বনোৱা ৰিলৰ্চ বনোৱা
অ মোৰ ইউটোব চেনেলৌ
ৰিলচো বনোৱা বা ইউটোবতো দিয়া ভিডিঅ' নে মিনি ব্লক নে কি
অ অ অ চট ভিডিঅ' দিওঁ
আচ্ছা কি ৰিলেটেড ফায়াৰ ৰিলেটেড
উম নহ নাই এ এনে কিবা এনে কিবা স্কেচ স্চেচ বনাই থাকো যে এইকেইটাৰ
অ অ অ অ অ
ৰিচেণ্টলি আৰম্ভ কৰিলো আৰু মানে
অ ভাল ভাল কৰি যাব লাগে। মইটো মইটো ইডিট কৰিব নোৱাৰো কাৰণে নকৰো। বহুত লাজৰ কথা
উ' সঁচাই ময়ো নোৱাৰো ইডিট কৰিব, মোৰ লগ এটা পালে মই তাক কওঁ ইডিট কৰি‌ দিবি‌ নাই
এডিটিঙৰ কাৰণে মই নকৰো, নহ'লে কৰিলো হয়।
সেইটোৱে তো। আজিকালি সবে তুমি যি যিয়ে নকৰা, ইডিতটো বহুত দৰকাৰ। এনিমেছন
আজিকালি ইডিটিংটো শিকিবই লাগে, চবতকে মষ্ট ইম্পৰটেন্ট গ্ৰাফিকৰ এইবোৰ বা ইডিটিং এইবোৰ জানিবই লাগে। হু হু। মই সঁচাকে মই, ইডিটিঙৰ ইও নাজানো। নাই নাই নাই মই এতিয়ালেকে কৰা নাই কৰিম ৰ'বা, কম্পিউটাৰ ক্লাছ।
কৰা আৰু এতিয়া আৰু একজামো শেষ হ'ল।
অঁ, সেইটো এতিয়া কৰিম। আগতে কিয় কৰা নাই, আগত কৰিলে পাহৰি যাম। চব মাথাৰ পৰা উৰি যাব সেকাৰণে।
অঁ।
অঁ, ৰখা এইটো মই কৰি আছো।
অ'কে